ই খাদ্যৰ কথা কং দিয়া, এনে তুমি কেনেকুৱা খাদ্য খাই ভাল পোৱা?
আ, মই এনে আম, খাদ্যত বহুত বস্তুৱে ভাল পাওঁ তাৰে ভিতৰত মই বেছিভাগ ভাতে খাওঁ আৰু মোৰ একচুৱেলী ভাতে ভাল লাগে, কিন্তু তাৰো ভিতৰত যদি ক'ব যাওঁ মোৰ বিৰিয়ানীটো বেছিকে ভাল লাগে। মানে মই উম, বেলেগ মানে কতবা হোটেল বা ৰেষ্টুৰেন্টত গ'লে মই বিৰিয়ানীটো বেছিকে খাওঁ, অ', বহুত ধৰণৰ বিৰিয়ানী থাকে তাৰ ভিতৰত মোৰ চিকেন বিৰিয়ানীটো বেছিকে ভাল লাগে, তোমাৰ কি ভাল লাগেনো? খাদ্যৰ ভিতৰত
মইও এনে তুমি কি ক'লা ভাত খাওঁ ময়ো বেছি ভাগ মই ভাতে খাওঁ, এনে তুমি মোৰ এনে মইো তোমাৰ দৰে বিৰিয়ানী খাই মইও বৰ ভাল পাওঁ মইও তাৰে ভিতৰত চিকেন মাটকা বিৰিয়ানীটো মই বেছিকে খাওঁ অ', এইটো মানে মই এ বাকী এনেই মই সেইটোয়ে ভাল পাম। বাহিৰাও যদি কম মই এনে নে নিজে এনে বেছিভাগ চাওমিন বনাই খাওঁ মানে মই চাওমিনটো মানে সৰুৰ পৰা খাই, খাই মানে মই বৰ মানে তুমি যেনেকুৱা তেনেকুৱা খাই ভাল নাপাওঁ এইটো মানে মই যেতিয়া যে বনাও তিঠে সেই মতে খাওঁ বাকী আৰু ভাল হ'লে দোকানতো খাওঁ। বাকী তোমাৰ আৰু বেলেগ যদি সুধো মই তুমি এনে এ কি কয় উম, এ, খানা এনে খাদ্যৰ যিটো কৰি আছ গধূলি মানে খোৱা এইটো ঘৰত এ বেছিভাগ বনাই খোৱা নে বাহিৰত খোৱা?
ম বেছিভাগ উম, বাহিৰতে খাওঁ, উম, যিহেতু মানে বা বাহিৰত বহুত ধৰণৰ মানে উম, অপচন থাকে মানে এটা পচন্দ নাহিলে বেলেগ এটা খাব পাৰি। কিন্তু কেতিয়াবা, কেতিয়াবা ঘৰত বস্তু নাথাকে, সেইটো কাৰণে আকৌ বজাৰত গৈ কিনি আনিব লাগে, আকৌ বনাব লাগে বহুত ভেজাল হৈ যায়, সেইকাৰণে মই অ', ওলাই যাওঁ তাৰ পিছত কিবা যদি ভাল লাগে, সেইটো খাওঁ, উম, আকৌ বেলেগ দোকান কেইটামানত যাওঁ। জি ভাল লাগে বস্ তু সেই বস্তু কেইটা খাই আহি যাওঁ। আক' নহ'লে ঘৰত থাকিলে অ', বেছি বস্তু বিচাৰি পোৱা নাযায় তাৰ পিছত আকৌ হুলস্থুল লাগে কিনা কাটি কৰিব লাগে সেইকাৰণে মই বাহিৰত গৈ খোৱাটো বেছি ভাল পাওঁ। তুমি কি কৰানো এনে?
অ', ম, মইও তোমাৰ দৰে বেছিভাগ বাহিৰতে খাও, কিন্তু ঘৰত মান তুমি যেনেকে ধৰা ঘৰত বস্তু পাতি বহুত লাগে সেই ময়ো ঘৰত যদি বস্তু পাতি থাকে তেতিয়াহে মই নিজে বনাওঁ বা মানে মই বেলেগৰ পৰা সহায় লৈ বনাও আৰু, কিন্তু মই মানে বাহিৰতে মইয়ো তোমাৰ দৰে গধূলি সময়ত অল ওলাই যায় বন্ধবোৰৰ লগত খাওঁ, কাষতে মানে এনে মমো কোৱা য়া পকৰিয়ে কোৱা পকৰা কোৱা তাৰে লগত চাহো খাওঁ, বাকী এইকেইদিনো গৰম ন গৰমত মই বেছিভাগ আইচক্ৰীম ঠাণ্ডা মানে বস্তু চবৰে খাইছো বাকী মই বেলেগ একো খোৱা নাই আৰু সেয়ে মানে এ চাহটো এনে থাকেই গৰম বা ঠাণ্ডা হ মই খাওঁৱে চাহ নহ'লে আকৌ কিবা যেনে তেনে কফি সেইবোৰ, বাকি তুমি এনে ব্ৰেকফাষ্টত বেছিভাগ কি খোৱা?
অ' ব্ৰেকফাষ্টত মই উম ৰাতিপুৱা শুই উঠি এগিলাচ কুহুমীয়া গৰম পানী খাই লওঁ। আহ তাৰপিছত আ পানীটো খোৱাৰ পিছত মই আহ সদায় মানে আ দুটা কণীৰ অমলেট বনাওৱে আৰু একাপ চাহ বনাই লওঁ। চাহটো মই বিশেষ গুড় দিও মই চেনি যিহেতু নাখাও অ মই গুড় দি বনাও চাহটো। সেয়াই মই অমলেট আৰু চাহটো খাওঁ কেতিয়াবা কেতিয়াবা মই কলটোও খাওঁ কিন্তু কলটো মই চাহ আৰু কণীটো খোৱাৰ পিছতে খাওঁ। অ' কাৰণ উ শুই উঠিয়ে খালী পেটত অ ফল খাব নোৱাৰে। তুমিতো জানাই চাগে? সেইকাৰণে আ অ সেইকাৰণে কলটো মই পিছত পিছতে খাওঁ সেয়াই মই ৰাতিপুৱা সেয়াই খাওঁ বাৰু। তুমি কি খোৱা এনে?
অ মইও ৰাতিপুৱা উঠি মানে মইও মুখ ধুই পেলাই প্ৰথম একগিলাচ পানী খাওঁ, পানী খোৱাৰ পিছত এ তোমাৰ দৰে ময়ো চাহ খাওঁ, চাহৰ লগত কেতিয়াবা ব্ৰেড বা কিবা ব্ৰেডৰ অমলেট থাকে বা ৰুটি আলু ভাজি থাকে। বা মা মানে আমাৰ বা কি কয় বা মোৰ চাৰিজনী। তাৰমানে মা লগত মানে যেতিয়া অলপ বেছি মানে কষ্ট কৰি ৰুটিও ঘুগনীও বনাই দিয়ে। সেইটো মানে এনেকুৱা নহয় কি মই খোৱা মানে এনে এটা স্পেচিফিক এটা খাদ্যও নাথাকে মানে এটা মানে মানে আমি যি থাকে মানে দি দিয়ে আৰু মায়ে আমি খাই দিওঁ আৰু ৰাতিপুৱা আৰু ইমান সি আমি নকৰো আৰু এই আমাৰ এনেকুৱাই খাদ্য লাগিব এনেকে মই সেইটোৱে খাওঁ। বাকী সেইটোৱে। বাকী তুমি কিবা বেলেগ সুধিব বিচাৰিছা, সুধিব পাৰা।
অ' এনে অ'তুমি উম তুমি হেৰি গৰম দিনত কি বস্তু খাই বেছিকে ভাল পোৱা মানে এনে?
অ' মই গৰম দিনত এনেই যদি কওঁ মই ক'ল্ড এই ক'ল্ড কফি খাই ভাল পাওঁ। বাকী আৰু বেছিভাগ ঠাণ্ডাই খাওঁ মই আৰু বেলেগ আইচক্ৰীম এনে ইমান খাওঁ এনে এনেকে নাখাওঁ। এ ঠাণ্ডাটো মানে থাকে মানে। ঠাণ্ডা বহুত খাওঁ বাকী আৰু ঘৰতো এই ঠাণ্ডা নেমু মানে নেমু পানী মই নিজে কৰি খাওঁ। এইবোৰে খাওঁ আৰু তুমি কোৱা তুমি কি খোৱা?
অ আৰু এনে ঠাণ্ডা দিনত তুমি কি খোৱা বেছিকৈ।
অ মই ক'লো মই যেনেকে ক'লো মই ঠাণ্ডা দিনত বেলেগ আকৌ নাখাওঁ ঠাণ্ডা মই যেনেকে ক'লো কল্ড ড্ৰিংকচ সেইবোৰ বেছিকে খাওঁ সেনেকেই আৰু বাকী আইচক্ৰীমো আইচক্ৰীম ইমান নাখাওঁ কিন্তু মই সেইটো খাওঁ। বাকী তুমি যদি আৰু খাদ্য এনে কিবা অলপ মান আজি পেট ভৰা খাদ্য টাইপ কৈছা তেতিয়াহলি মই এই তাতেও মানে চাওমিন সেইবোৰ খাওঁৱেই আৰু বাকীটো এনে ঠাণ্ডা বুলি আৰু কিবা বেলেগ আৰু বস্তুতো মই এনেকে নাজানো বাকী এইবোৰ যি ঠাণ্ডা চাওমিন এইবোৰ খাওঁ তোমাৰো কোৱা তুমি কি খোৱা?
উম, মই ঠাণ্ডা দিনত উম, বেছিভাগ তোমাৰ হট টিটো খাওঁ আৰু মই চকলেট কফিটোও ভাল পাওঁ। সেইকাৰণে মই বেছিভাগ মানে ড্ৰিংকচৰ ভিতৰত মই হট কফি আৰু চকলেট হট টি আৰু চকলেট কফিটোৱে খাওঁ বেছিভাগ। আৰু এনে ভাতটো আছেই উম সেইটোতো দিনত খোৱাই হয়। কিন্তু চব বস্তু মানে ঠাণ্ডা দিনত মোৰ গৰম গৰমে ভাল লাগে বাৰু ঠাণ্ডাৰ দিনত মই মানে অকমানো ঠাণ্ডা খাব নোৱাৰো। মানে মই পানী এগিলাছো গৰমে খাওঁ।
অ বুজিছো মোৰ মাও মানে এ গৰম মানে ঠাণ্ডা হওঁক গৰম হওঁক পানী গৰম কৰিয়ে খাই। মানে কিবা ক নাজানো ক বা ক হৈ যায় বাকী আৰু। অ'। কি কয় আৰু এনে তুমি ব খানা বনাব পাৰা নিজে জানানে?
অ', মই নিজে খানা বনাব জানো মই নিজে খানা বনাইও খাওঁ বাৰু কিন্তু সেই কেতিয়াবা কেতিয়াবা বস্তু যদি ঘৰত নাথাকে মই বাহিৰত গৈয়ে খাওঁ আৰু কাৰণ বস্তু অনা নিয়া কৰাৰ পিছত আকৌ বনোৱা উম, বেছি টাইমহে লাগে সেইকাৰণে যেতিয়া বস্তু নাথাকে অ', ঘৰত তেতিয়াহে মই মানে বাহিৰত গৈ খাওঁ।
অ', তুমি এনে বনালি কি কি বনোৱা?
মই বনালে মই অ' চব বস্তুৱে বনাব পাৰোঁ চাহ ৰাতিপুৱা চাহ পৰা আদি কৰি ভাত কণী আহ মাছ মাংস চাওমিন তাৰপিছত অ', চব্জি, শাক, দালি মই এনে বনাব ক'লে মই চব বস্তুৱে বনাব পাৰো চব বস্তুৱে বনাব শিকিছো আহ, কিন্তু মোৰ অকমান মানে দিগদাৰি হয় বনাবলৈ ম মটন টো মই মানে ইমান ভালকে বনাব নাজানো কাৰণ উম, কেতিয়াবা কেতিয়াবা মোৰ পৰা মটনটো নিসিজে সেইকাৰণে মই মানে নবনাওেই বেছিকে কাৰণ মই গম নাপাওঁ কিমান টাইম থব লাগে কিমান কাৰণ মাংসৰ ভিতৰত মই বনাও ব্ৰইলাৰ মাংস। বা লোকেল সেইকেইটাটো সিজিব বেছি টাইম নালাগে কিন্তু মটনটো সিজিবলৈ অলপ টাইম লাগে কাৰণে মই মানে অলপ সেইটোৱে বনাবলৈ অকমান টান পাওঁ।
অ', অ', অ', ময়ো নিজৰ যদি কওঁ ময়ো এনে ভাত মাংস এইবোৰ ময়ো বনাব জানো। এনে মা পানটো মই আজিলৈ বনাই পোৱা নাই সেইটো মানে মোৰ বেছিবা দুতাই বনাই বাকী আৰু কি কৰ বাকী আৰু মই তুমি যে কচ চাওমিন, পকোৰা সেইবোৰ সেইবোৰ মই এনেই নিজে কেইটাও চেষ্টা কৰা নাই মোৰ বেছিভাগ মা মাহতে বনাই বাকী আৰু মই-মই নিজে কৰিলে এইটো চাওমিন বনাওঁ বাকী ম'মো বনাব জানো মই আৰু এনে মই এই কল এ বনাওঁ চকলেট কফি সেইটো মই জানো বাকী আৰু বাকী আৰু কিবা জানো যদি মই এতিয়া মনত অহা নাই কিন্তু মইয়ো এনেকে অলপ চলপ বেলেগ বেলেগ কে বনাই থাকো এ বেছিভাগ মই ইউটিউবৰ পৰাই মানে চাই শিকিয়ে বনাওঁ বাৰু মই নিজে এনেকে নাজ ত মই যেনেক ইউটউবত চাই কেক বনাওঁ নহলি আবাগে বছকুছে তে কে পেষ্ট্ৰি মানে সেইবোৰে বিস্কুট সেইবোৰ কিবা কিবি বনাই থাকো আৰু, বাকী আৰু তুমি এনেই তোমাৰ এ আটাইতকৈ মৰমৰ অসমীয়া খাদ্য টো কি এনে তোমাৰ মে অসমীয়া খাদ্য
আটাইতকৈ মৰমৰ অসমীয়া খাদ্য মোৰ আহ, হাঁহ চাল কোমোৰা। মই হাঁহ চাল কোমোৰা খাই বিৰাতে ভাল পাওঁ। আহ, বিশেষকে ঠাণ্ডা দিনত আহ বিহু অহা আগে আগে বহুতে ভাল লাগে বিহুতো ভাল লাগে উম, বিশেষকে পৰিয়ালৰ মানুহৰ লগত একেলগে বহি পেলাই খাবলে বেছিকে ভাল লাগে আৰু ৰাত ৰাতি বনাই ৰাতিপুৱা খাই আৰু বেছি ভাল লাগে বহুত জুতি লগা খাদ্য হয় হাঁহ চাল কোমোৰা বিৰাটে ভাল পাওঁ খাই বেলেগক খোৱাইও ভাল পাওঁ আৰু চবৰ লগত বহি খাবলৈও ভাল পাওঁ আৰু হাঁহ আহ চাল টি কোমোৰাৰ লগত ভাত, পোলাও অ'। অ', ৰুটি, পুৰি যি দিয়ে মানে মই চব খাব পাৰিম মানে মই ইমানেই ভাল পাওঁ, হাঁহ চাল কোমোৰা।
অ'। মানে মই ইমান বিশষকৈ নাজানো অসমীয়া কথা এটা কথা মই এনেই এই কি কয় বিহুৰ সময়ত যি মানে মই ইমান বিশেষ কৈ নাজানো অসমীয়াৰ খাদ্য কথা মই এনে এ কি কয় বিহৰ সময়ত যে কিবা চিৰা মেৰিিব চিৰাদৈ মিঠাই দিয়ে সেইটো খাওঁ মানে খাওঁ আৰু এই খিনি ইমান মানে প্ৰিয় নহয় বাকী আৰু এ বিহু-বিহুৰ এইেইবোৰে ভাল পাওঁ মই পিঠা লাৰু এইবোৰ‌ হাঁহ চাউল কোমোৰা মই আজিলৈকে এইটো মানে ন খাইছো যদিও মই নামটো ইমান নাজানো মানে এ এনে মই তোমাৰ তোমাৰ এটা বস্তু নতুন বস্তু গম পালো কিবা- অসমীয়াটো ভাল লাগিল সেইটো মই ইতা নিজে এবাৰ কিবা এটা চেষ্টা কৰিম চাবৰ আৰু তোমাৰ কথা শনিত লাগি যাব পাৰে ভালেই চাগে। বাকী আৰু অ', তুমি কিবা সুধিব বিচাৰিছা অ', নাই বাকী আৰু মোৰ ক'ব গ'লে এই খিনি হয় নাই বাকী ৰব মই ক'ব গ'লে এইখিনি সুধিব আছিলে মানে তোমাৰ যে সুধিব আছে সুধিব পাৰা।
নাই, নাই মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি। বহুত বস্তু মানে শিকিব পৰিলোঁ। কি অ গৰম দিনত কি খাব পাৰি বিশেষকে, ঠাণ্ডা দিনত কি খাব পাৰি, তুমি যিহেতু কলা মও এটা আইডিয়া পালো আৰু এবাৰৰ পৰা মও চেষ্টা কৰিম অ', চিজনত মানে আ বস্তু বেলেগ বেলেগ বস্তু খাবলে।
হয় হয় ধন্যবাদ।
উম।